হেল্ল', অহ', কোৱা।
শুনা পাইছা?
অহ ',
কি কৰি আছা বৰ্তমান?
এ মই বৰ্তমান দোকতে আছোঁ ৰ। কিবা আছ। চাহ খাবৰ কাৰণে কিবা বিস্কুট আনিবলৈ।
উম ', দোকানো দিছা।
অঁহ ', আজি। দোকানত যাই আছোঁ পিছত তুমি-তুমি কি কৰি আছা?
এ আছোঁ এনে বহি বাটতে।
অহ', অকলে?
অহ', অকলে আছোঁ, বহুত গৰম পৰিছে ন', ঘৰততো যাবই নোৱাৰি।
অহ ', পিছত খবৰ-চবৰ কেনেকুৱা তোমাৰ?
খবৰটো আছোঁ ভালে, এ ভাল-বেয়াৰ মাজতে দে। তোৰ -তোৰ। কেনেকা?
আছে ৰ ময়ো ভাল বেয়াৰ মাজতে।
ৰ অলপ ৰহা।
হেল্ল',
হেল্ল' ডকনত গেছা ডকনতে আছা নেকি? হেল্ল'। অ' কি এই বছৰ ঘুৰবা-চুৰবা নাজা নেকি কতবা।
ঘুৰবা-চুৰবা ফুৰবাতো যাম বুলি ভাবিছোঁ ৰ।
অ ক'ত যাবি এনেকা?
এনেই তাৰ মানে চৰল পাৰাতে যাম বুলি ভাবিছোঁ, ভাবি আছোঁ। ইয়াতে মানুহ বিলাক বহুতে গৈ আছে। সেইটোকে দেখা পাওঁ আৰু মোবাইলত।
উ'ম, এনি ৱেজ কেতিয়া যাবি এতিয়া জুলাই মাহত?
অ' ইটা, ইটা, ইটা মাহত আজি কেই তাৰিখ হ'ল?
আজিয়ে অঠৰ।
ন ইত মতা শেষ হ'লে যাম নেকি সেই
এইটো জুলাই মাহত গৰম বন্ধত।
অ' অ' অ'
কাই, কাই যাবি।
হা
কাই কাই যাব তৰলোকত?
এ! ওলাইছিল দুই তিনিজন মান আৰু খবৰটো পালে আৰু ওলাব চাগে
অ',
পিছত কি অকলে বহ আছা। ন তুমি।
অ', অকলে আছো দিয়া।
পিছত চাহ পানী খালে নে নাই।
চাহয়ে খাৱাই নাই।
কিয় না বনোৱা নাই এতিয়া ঘৰত?
নাই বনোৱাই নাই ঘৰৰ।
অ',
ঘৰত বনালেহে যাব পাৰিম।
হয় নেকি।
উ'ম।
কোৱা পিছত।
ত পাত উ'ম কিবা ইচি কিনিব ইচি কিনি কিনিছা ব শুনা পাইছিলো এনেকা।
অ' ইচি কিনিছো পালো, পাঁচটা কিনিব গৈছিলো। মাত্ৰ দুটাহে পালো। হেল্ল'
এইটোৰ এ' কেনেকুৱা কোৱালিটি কেনেকুৱা এচি ডাল যি কিনছা?
পুৰা।
মানে ডিছকাউণ্ট চিছকাউণ্ট মিলছে না।
অ'
ডিছকাউণ্ট পাইছা নাই অলপ অলপ
ক'ত ডিছকাউণ্ট দিব, ডিছকাউণ্ট নেদে নহয়।
নেই এ আমাৰ সিফালৰে কিবা মোৰ এটা দোকান আছিল ছিঙা -ভাঙা ডাইৰেক্টলি অলপ ডিচকাউন্ট দিলে হৈ যাব।
দোকান আছিলে আপোনাৰ?
অ' মানে অ' আমাৰ চিন পাওঁ আৰু মোৰ লগৰ এটা সি নহ'লে তাতে কি ডিচকাউন্ট দিলা হয়।
পিছত মোক নহ'লে তো খবৰটো দিলে আগতে ভাল আছিল। ছিল মই তাকে তাহাঁতৰ দোকানতে গেলো হয় অলপ হয় ন?
মই আজিয়ে গম পাও তই এচি কিনিবা এচি কিনছা বুলি আগতে গম পালে গলো হৈ অ'।
অ' পিছত তিনটা আনিব চাগি আছে ন'। তিনিটা আনিববাকী আছেই।
অ' তিনটা আনিলে আমাৰ এই মই লগত যোগাযোগ কৰি মই তাতে যোগাযোগ কৰি দিম।
অ'ফোন নাম্বাৰটো দিবতো
অ' দিম দে।
ভাই উম'।
মানে কোৱা নিচিনা কোৱালিটি গিলা
কোৱালিটি বিলাক ভালে ন? পিছত ইটো দোকানে সিটো দোকানৰ মালিকতো লগৰ টো মানে ন'।
অহ।
পিছত এইটো তোমালোকৰ কনটেক্ট আছে আপোনাৰ
আছে, আছেই।
পিছত নম্বৰটো মোক কালি দিবচোন এনে।
অ' কালি দিম দে, হোৱাটছাপত দিম দে এ চেমেছ কৰি
দাম বিলাক কিমান মাল, মাল বিলাক কিনি আছে না, না অলপ
মানে ক'ব গ'লে এটাতো চিংগল, ছেভেন্টি মান ছেভেন্টি থাউজেণ্ড পাই যাব এইটো এটা। তিনিটামান আহিল অলপ ডিছকাউণ্ট হ'ব কি জানি এই দিব অলপ ডিছকাউণ্ট ল আৰু কোৱা-কোৱালিটি তেতে কোৱালিটি গিলা একদম ভাল। কোৱালিটি
হয় নেকি?
অ', মই ৱাৰ ৱাৰেণ্টিটো এক বছৰ থাকিবই। ৱাৰেন্টি একবছৰ। গেৰেন্টি হান্ডৰেদ পাৰ্চেণ্ট থাকিবই নেকি আৰু লগত আৰু কিবা ইনে কব গ'লে এতিয়া দৰংৰ।
ক'ত আছিল দোকানটো?
দৰংগিৰি।
অ।
পিছত মই দোকানতো অকলে গিলি
অ'চিনি পাবি লগত মই যাম দে লৈ মই লৈ যাম দে, কিবা এ বাই নাই বাইক উঠোৱা মোৰো অভাস নাই কাৰ
তই কিয় ইমান টেনচন কৰিছা।
নহয় বাইকতো মোক ভাল নালাগে উঠি কেনে মই কাৰ থাকিলে ভাল আছিল ৰে কাৰ চাল লৈ যাব পাৰিলোহৈ।
হেলমেট আছে দুইটা কোনো টেনশনে নাই দুইজনে মজা কৰি হেলমেটটো পিন্ধি যাম আৰু দোকানত দৰংগিৰিত সিহঁতৰ, অ, অ', অ।
হেলমেট দুটা লৈ আহিবি হা' মৰ কাৰণে এটা আৰু তৰ কাৰণে এটা।
হ'ব বাৰু।
উম।
পিছত আপুনি বোলে বিয়া পাতিলে বোলে। কোনি
বিয়া পাতা নাই পাতিম ৰ
পলোৱাই লৈ ঘৰত লৈ আহিছা বুলি। তুমি মই গম পাইছো এক মাহৰ আগত।
অ, আনছো আনছো মানে এ কিবা বেছি দিন হোৱা নাই আৰু কিবা।
এনে আপিটো এনে আপিটো কোন জোগাৰ হয় এনে কোন ডিষ্ট্ৰিকটৰ। হয় নেকি? পিছত আপিতু
তি আছিল এখন বৰ্তমান গোৱাল পোৰা পোৰি
অ', পিছত আপিটোৰ এনে বয়স কিমান মান হ'ব?
বয়স তাৰ মোৰ সমানে কিবা বাইশ।
বা ইমান সোনকালে বিয়া পাতি নে মানে কম বয়সট।
নাই বিয়া পঠব লগাগা আৰু সিমন্ত মামা কৈছিলনা টে। বাইশ বছৰ বাইশ বছৰতে বোলে খন্টান জন্ম দিবা লাগে এটা।
অ, অ', অ', অ।
সেইকাৰণে আৰু কি আৰু মই যিটো মই বয়স হৈছো না অ, মৰ গালফেণ গালফ ফেদ্ৰ হৈ ছে আনিচো আৰু হি ঘৰৰ পৰা দিবা ঘৰৰ পৰা দিবা নোখোধে মাক
হয়, নেকি অ, অ, অ', পিছত আপিত টো আপোনাৰ কৰি ওখ হব না চাপৰ হোৱাাপ এইটো মই দেখাই নাই
এ মই মল মল নিমিততে
নহলে মই কালি তহঁতৰ ঘ যাম আপি তোক চাবা
অ আহিবি এই লৈ বিস্কুট লৈবি হা চাহ খাব কাৰণে দেই
অ দেেই টেনশচন নকৰবিি লৈ যাম না বিস্কুট ন কি গোলা লাগে না মিস্তি লাগে না কি চিঙৰা লাগে লৈ যাম দে কিন্তু মুঠতে আপি তাকোনটো অলপ ব্যৱহাৰ পাতি অলপ ভাল কৰি দিব আৰু মান সন্মানটো অলপ
এ নাই নাই নাই দিব দিব দিব মানে মই কম না মই কলে দিব আৰু অলপ ভালে আছে সংস্কাৰি আছে
অ অ অ
যিমান এটা বেয়াও নহয় যে
উ পিছত কি এতিয়া কি ঘৰত নোযোৱা নেকি
নাই এই সেই তাৰ লগতে আছো ৰুমতে আছো একেলগে দুজনে একেলগে আছো
অ ঘুমাই আছা ন? ঘোমাই
নাই বাগাত দি আছো দুজনে
কম্ব নৰিী এতিয়া আহি
নাই ন পাৰ্চনেল আ
ভাল কৰি ক আহি ন বাবি
ন পাৰ্চনেল কথা হৈ আছ না মোৰ ভালে ভাল লাগি আছ নে সি অচতে শুনি শুনি হাঁহি উঠাই আছে আৰু সি
হাহি ছে নেকি আহি ওলাই আছে
আমাৰ কথাগিলাক শুনি সি হাঁহি উঠি আছে লগত মোৰ লগৰটা লগত আছে না অ
পিছত কি ভাত চাত নবনাই নেকি?
নাই মই বনাবা দিয়া নাই মান আনছো মাত্ৰ নাই কিনকে ইমান কষ্ট হব দিম কচোনকৌ
এই বোৱাৰী আনিছে যদি বোৱাৰী তোক বনাবাই দিব লাগিব ভাত তু কি ইমান কি তোৰ মাকক কি তুমি ইমান কষ্ট কৰিবলৈ দিবা নেকি বোৱাৰী যদি আনিছে বোৱাৰীকে বনাব দিয়া ভাত আজি এ
নাই ময় বনাই আছো না মানে বিয়া কৰা নাই বিয়া কৰলে আৰু কি বনাব টিকি
ক'ত বনাই আছে আপুনি আপুনি বোলে শু আছে বোলে দৰ বোৱাৰী তাৰ লগত
হে শুই আছো মানে সি। শিকাই দি আছে কেনেকে কেনেকে বনাব লাগে মই তো গেছটো থৈ দিছো না গেছ ওচৰতে আছে। গেছত বনাই আছো মানে এই গৰমত খাই
অ।
ভালে আৰ মানে কিবা তকো লাগব নিকি এটা দুটা।
বাৰু আৰু এবাৰ কৱা চোন ভাল কৰি বুজি পোৱা নাই।
মানে এটা ইয়াৰো আছিল নে লাগব নেকি তকৌ
এ মোক নালাগে এইবিলাক মই এইবিলাক ভাল নাপাও। মই এনে এনে মই লাভ মেৰিচ বিয়া নকৰো মই এনে এৰেঞ্জ মেৰিছে বিয়া পাতি
এই লাভমেৰেজ নালাগে মই চাই দিম না।
হয় ন লাগে মোক এইগিলাক মোক ভাল নালাগে।
দুইজনে ভ্ৰমণত যাম একদিন মানে এদিন কিবা আহিলে না মোক বিচাচ ক কাশ্মীৰত যাম চ লৌ যাম এ আৰ হানিমুন কৰবা যাবা লাগ
এনে যে তুমি যে বোৱাৰীটো আনিছা ন পলু পলুৱাই পলুৱাই। পলুৱাই কেনে তেনে কৰি। পিছত বোৱাৰীৰ ঘৰৰ মানুহকেইটা আপোনাক অলপো কিবা অলপ গালি চালি দিয়া নাই নেকি।
মই গালিটো দিয়া নাই মানে কুই চিলে নে কি ভালকে লৈ যাবি আমি আমিও দিম একেবাৰে দিনিও অৰ কি দুই বছৰ মান পিছত দিম আৰু দেৰিকে। তাৰ পাছত মই ভাবিলো ইমান দে- ৰ- ভাবি আছোং মই যায় ৰাতি। ৰাতি মানে এ সাতটা বজাত অ' সাত তাত গিছো নটা বজাত ঘৰত আহি গেছো
অকলে গিছা পলুৱাই লবা তুই তেখেতৰ ঘৰত আপিটোৰ ঘৰত আহ কি দি কিহেদি আনিছা এনে বা পাতি দি আৰু সোনকালে।
অ' মানে ভাবছো আৰুকে এই এইটো মাহ গেলে আৰু কি অ' বিয়াটো পাতিম।
অ', অ', অ', অ।
আহিব ন বিয়াত।
যদি আপুনি যদি ইনভাই যদি ইনভাইট বা মাতে যাম। যদি ইনভাইট যদি নকৰে নামাতে নাযাও।
ধেই ইনটেশচন কাৰ্ডটো দিম দেই ইনটেশন কাৰ্ড দিম দে ম ক'ব নালাগে। এই মানে এদিন সোনকালে আহিবি নহয় এদিন, এদিন আগতে আহি কাম চামো আছে না বহুতো কাম থাকে।
অ অ অ যদি দিয়া এই যদি দিয়া ইনভেশচন কাৰ্ডটো যাম।
অ' নহয় দিম দিম। ইনভেটেশচন কাৰ্ডটো দিম। আগতীয়াকৈ লগৰবিলাকক দিম মানে তইতো লগ এটা নাই লগত এটা দিম। তাৰপাছত আৰু মোৰ বাকী যিখিনি বন্ধু বান্ধৱী আছে তাহ সিহঁতক দিম।
পিছত আপোনাৰ ঘৰত এনে কিবা কিবি অলপ পোহঁনীয়া যোনটো আছেনে নাই।
পোহঁনীয়া জন্তুটো কবা গেলে গাহৰি আছে।
গাহৰি পালাওঁ ন।
অ' গাহৰি।
এনেই গাহৰি কেইটা আছে এনেই।
উম মাইকী আছে দুটা মানে অ মানে খা খাহী কৰা আছে তিনিটা। মানেত মানে এ এটা প্ৰেগনেণ্ট হৈ আছে। দিয়া নাই।
হয় নেকি।
অ'
এটা তাৰ মানে গাহৰিতো প্ৰেগনেন্ট হৈ আছে।
অ'
আৰু তিনিটা কি কি গাহৰি আছে বুলি ক'লা।
খাহি মানে খাই অ' মানে খাই কৰি দিছো আৰু ক অ' মানে মোৰ পা ত ফেৰি কিব ত মমান এখন।
অ' অ' অ' অ' ঠিকে আছে এইগিলা তাৰ মানে বিজনেচ বিজনেচ হয় ন এইটো এনে থকা কৰি ঘৰতে থকা ঘৰতে থকা কৰি। অ' ঠিকে আছে মোৰতো গাহৰি মাংস বিৰাট বিৰাট ভাল পাওঁ মই বিৰাট ভাল পাশ গাহৰি মাংস বোলে। একদম খাব মন যায় আৰু আপোনাৰ এনে প্ৰিয় মাংস কি আ শুনা
এই মৰ য মনে মৰে তোক বাৰিলে কাউৰীয়ে উ উ
থিকে আছে
উম
পিছত কোৱা আৰু
আৰু কোমাক দি আছেটো নামত আই টি আই